আছে
অ এনে অফিচত আছো, তুমি কি কৰি আছা? অহ।
অ মই ঘৰতে আছো
হয় হয় ঘৰত আছা নেকি অ অ ভাত বনাই আছ
অ
অ এনে তুমি কি কি বনোৱা?
মই ভাত, দালি তোমাৰ মাছ, মাংস চব বনাও।
চব বনোৱা নেকি মানে তুমি এতিয়া ঘৰত অকলে আছা নেকি?
অ ঘৰত অকলে আছো মই এতিয়া
হয় হয় এতিয়া তো তোমাৰ ছুটি আছে চাগে অ কোদায় যাবানে ফুৰিবলে
ফুৰিবলে ফুৰিবলেতো নাযাওঁ আজি চাগে।
নোযোৱা নেকি?
উ হুম আজি গৰম বেছি দি আছে সেইকাৰণে নাযাওঁ
অ গৰম বেছি দিয়া নাই তোমাৰ এই গৰম লাগি আছে বেছি
অ অ গৰম লাগি আছে
অ মানে ৰ'দটো দিয়াই নাই।
অ তুমি যাবানে ক'তবা ফুৰিব?
চাই আছো তোমাৰ। কৰ পাৰ্ক চাৰ্ক যাওঁ নেকি ফুৰিব কাৰণে। এ তোমাৰ উজান বজাৰৰ পাৰ্কতে যাওঁ নেকি।
অও উজান বজাৰ নেকি।
অ নতুন খোলাটো
অ
অ তাতে গ'লে মানে ভাল আৰু অ মই এইটো তোমাৰ চাও ফ্ৰেণ্ডৰ লগতে যাও নেকি?
অ ফ্ৰেডৰ লগত যাবা নেকি?
উম উম তুমি কা লগত যাবা
মই মানে ফ্ৰেণ্ড কেইটাৰ লগতে যাম কালি যাম আজি নাযাওঁ।
ক'ত জাবা কালি?
ময়ো উজান বজাৰতো যাম পাৰ্কত।
অ উজান বজাৰে যোৱা নেকি? ভালেই তেতিয়া।
অ।
মানে কিমান ফ্ৰেণ্ড যাব মানে কিমান লৰাকেইটা যাব তালে
চাৰিজন।
চাৰিজনে এনে বাইক।
অ অ অ বাইকতে যাম।
হয় হয় মানে নিজৰ গাড়ী হলে ভাল থাকে আৰু।
হয় হয় হয়।
উম এতিয়া এতিয়া মই আৰু বাইকতে যাম।
অ', বাইকতে যাবা নেকি? অ', উজান বজা',
সন্ধিয়াত নোযোৱা মানে?
সন্ধিয়াত আজি নাযাও এ-এনেই ডাউক দা যাম আৰু',
অ দাৰবৰ যাবা অ।
তুমি যোৱা না দাৰবা
অ মই যাওঁ তাৰ পৰা যাওঁ মই ৰাতিপুৱা যাওঁ অ আৰু সন্ধিয়া জিম যাওঁ।
অ', সন্ধিয়াত জিম যোৱা নেকি? অহ', কিমান টাইম কৰা জিম?
মই জিম এই আধা ঘণ্টা দুই ঘণ্টামান কৰোঁ',
অ', আধা ঘণ্টা দুই ঘণ্টা কৰা নেকি? অ',
অহ', এই কৰি থাকিলে অকণ বডিটোও ভাল থাকে আৰু',
অ', মইয় যাওঁ জিম, মোৰ উইকত তিনিদিন হয়', তিনিদিন যাও, অ',
অ', তোমাৰ এই নামঘৰ পথ', তুমি চিনি পোৱা নে নামঘৰ পথ নহয়, অ', এই নৱজ্যোতি চিনি পোৱা নে?
অ', নৱজ্যোতি চিনি পাওঁ ',
নৱজ্যোতিত তুমি এই পঁচিছশ টকা দিয়া আৰু তিনিমাহ কৰা তুমি',
অহ', তিনিমাহ কৰাই নেকি পঁচিছশ টকাত?
অ', তিনিমাহ কৰাই, তোমাৰ ৰেগুলাৰ হয়', অ', ভালেও থাকে তোমাৰ তাতে',
তুমি তাত, অহ',
হা',
তুমি তাতে কৰা নেকি?
অ', মই তাতে কৰোঁ',
অ',
মানে পঁচিছশ টকা তিনিমাহ কৰাই আছে ভালে কথা',
হয়', - হয়',
আৰু ছুটিও নাই',
অহ', কি লগৰ কেইটাৰ লগত কৰা নাই অকলে কৰা তাতে?
অকলেই কৰোঁ, তাতে মানে জিমত আছেই লগৰ কেইটা',
অ', জিমৰে লগত আছে'?
অ', জিমৰে লগৰ দুটা আছে',
অ', -অ', কিমান দিনৰ পৰা কৰি আছা জিম তুমি এতিয়া?
মই বেছি দিন হোৱা নাই আৰু তোমাৰ, একমাহ হ'ল চাগে',
অ', একমাহ হ'ল', মোৰ দুইমাহ মান হ'ল, অহ', মোৰ দুইমাহ হ'ল',
অ', এনেতো তোমাৰ মই ঘৰতে কৰি আছিলোঁ',
অ', ঘৰতে কি এক্সাৰচাইজ কৰি আছে নে জিম এনে? হম', -হম', ডাম্বল চাম্বল উঠাই আছিলা, অ', ডাম্বল চম্বল চব আছে?
আছে', - আছে',
অহ', -অহ',
তাৰপিছত, অকমান জিমত সোমাই গলোঁ', মানে এই ঘৰত থাকিলে টাইম-টাইম মেইনটেইন নহয় ন তোমাৰ আৰু', টাইম মেইনটেইন মানে ঘৰত থাকিলে তোমাৰ এলাহ লাগি থাকে তোমাৰ',
অ', - হয়', - হয়',
আৰু জিমত গ'লে তুমি এতিয়া ভাবিবা তোমাৰ একো এইবিলাক কাম কৰিব নালাগে বাহিৰত চিৰফ জিম কৰিব লাগিব তোমাৰ',
অ', -অ', -অ',
সেইকাৰণে কৰিলেও ভাল লাগে',
অহ', তাতে কি-কি এক্সাৰচাইজ কৰা তুমি?
মই তাতে তোমাৰ পুশ-আপ, পুল-আপ, তোমাৰ আৰু এ', ট্ৰাইচেপ আৰু বাইচেপ বেছি মাৰোঁ আৰু চেচ',
অহ',
আৰু বেগ অ আৰু লেগটো তোমাৰ এক দুইদিন বেক বেক কৰিম আৰু
অ লেখ
অ
হয় হয় হয়
মোকতো বাছ এই তোমাৰ অ চেচ আৰু এই বেগতটো ওলাব লাগে বাছ
চেছ আৰু বেগ অ ওলাইছে নে তোমাৰ এতিয়া অ মই মাৰো মই মাৰো চেচ বেক লেগ চব মাৰো।
অ অ কি কৰিছা তুমি?
অ তোমাৰ ইতিয়া বেগ গিটা ওলাইছে ন বেগ
অঁ ওলাইছে ওলাইছে অঁ ওলাইছে উ
অঁ কি প্ৰটিনৰ খোৱা তাতে।
প্ৰটিন বৰ্তমান খোৱা নাই প্ৰটিন ল'ব লাগিব এতিয়া।
অঁ প্ৰ'টিন লগা
চাওঁ তোমাৰ এই তোমাৰ অ নামটো পাহৰিলো ৰ'বা।
অ, নামতো পাহৰিলা নেকি?
অঁ অঁ
মই প্ৰটিন লই আছো মই চাপলীলমেট্ৰি লওঁ।
হয় এইটো ভালনে?
অঁ অ ভাল বহুত ভাল।
উম উম
মই ৰাতিপুৱা এ মৰ্ণিং ৱক বা ইভিনিং ৱক কৰবা গালেও এইটো প্ৰটিনটো খাই যাওঁ।
অ তেতিয়াতো ভালে উম, এতিয়া ভাত চাত খালা নে নাই?
অঁ ভাত খোৱা নাই এতিয়া বনাই আছিলো মই।
অ এনে তোমাক কি ভাল লাগে খোৱাত।
সোৱাদ মোক নন ভেজ ভেজকেইটাই ভাল লাগে।
ভেজকেইটাই ভাল লাগে।
অঁ তুমি কি ভেজ নে নন ভেজ।
মই তোমাৰ নন ভেজ আৰু ভেজ দুটাই হয়। কবা গলে, দেও- দুপৰীয়া তোমাৰ ভে নন অঁ ভেজ খাওঁ ৰাতি তোমাৰ নন ভেজ, অঁ। মানে মোক ৰাতি মাংস লাগিবই মানে।
অ মাংস কি কি মাংস খোৱা।
মই তোমাৰ-
অঁ ছাগলী খাওঁ। আৰু কেতিয়া কেতিয়াবা গাহৰি খাওঁ। অ আৰু তোমাৰ মুৰ্গী খাওঁ।
অ মই মুৰ্গী আৰু এ এ মট-
হয় হয়, অ তুমি গাহৰি নোখোৱা নেকি?
অ গাহৰি নাখাও গাহৰি ভাল নালাগে।
অ মানে কিয় ভাল নালাগে মানে লৰা কি-
গাহৰিত মানে বহুত এ চৰ্বি থাকে তেল। এইটো কাৰণে ভাল নালাগে খাবা। অঁ মাংসটোও নাখাওঁ মই।
অ মানে ভাল নালাগে নেকি?
অ' ভাল নালাগে মোক
অ' যিটো তোমাৰ এতিয়া চইচ হয় তুমি খাব লাগে তোমাৰ যি মৰ্জি। অ, তুমি মাটন ভাল পোৱা না?
অ মাটন ভাল লাগে মোৰ।
অ' এই তোমাৰ অ' হয়-হয়। এনে তুমি কি-কি খাই পাইছা মানে?
মই তোমাৰ মুৰ্গী খাই পাইছোঁ, তাৰপিছত মটন আৰু তোমাৰ হাঁহ। হাঁহ খাইছানে? অ'-অ'-অ' হাঁহৰ মাংসটো বহুত টান থাকে গম পোৱানে?
টান অ' টান থাকে অ' তোমাৰ টানো থাকে আৰু তোমাৰ তোমাৰ টানো থাকে অ' আৰু তোমাৰ টানো থাকে তোমাৰ গৰমো বহুত থাকে।
অ'-অ' হয়।
আৰু তুমি এনে কিবা আৰু বেলেগ বস্তু খোৱা নে-নে?
বেলেগ বস্তু আৰু কি বস্তু কেনেকা টাইপৰ বস্তু?
মানে কি যেনেকে তুমি এনে বাহিৰত গ'লা
অ' বাহিৰত অ' খাওঁ বাহিৰত মম' চম'। চাওমিন এইকেইটা খাওঁ।
মানে নিজে খোৱানে ফ্ৰেণ্ডৰ লগত মিলি খোৱা আৰু?
ফ্ৰেণ্ড কেইটাৰ লগত মিলিয়ে খাওঁ।
হয় মন নাযায় আৰু অকলে থাকি থাকিলে তোমাৰ একো মন নাযায় খাব কাৰণে।
হয়-হয়, ফ্ৰেড কেইটৰ লগত থাকিলে অলপ অ'
ফ্ৰেণ্ডৰ লগত থাকিলে মানে অকণ কথা পাতি-পাতি খাব কাৰণে ভাল লাগিল আৰু।
অ' তুমি কি-কি খোৱা?
মই তোমাৰ ক'ব গ'লে মাংস তোমাৰ ব্ৰইলাৰ হয়
অ'
লোকেল হয়
হয়।
তাৰপিছত গাহৰি
অ' গাহৰি, মটন অ'।
আৰু মাছটো এনেও খায়ো।
অ' মাছটো
খাওঁ আৰু অ' এইবিলাকে খাইছোঁ আৰু একো খোৱা নাই, এই তোমাৰ এই পানীত পানী থকা সাপটো খাইছানে?
অ' পানীত সাপ নহয় এইটো কিবা কুচিয়া মাছ বুলি কয়।
কুচিয়া মাছে কয় বাট তাক এনে পানীত থাকা সাপ কয়।
অ'
অ' মানুহকেইটা সাপে কয় তাক পানীত থাকা কয়। অ'
সাপৰ নিছিনা দেখা পাই পুৰা।
সাপ সাপটো যেনা দেখা পায় আৰু সাপো যেনেকে থাকে।
হয়-হয়।
আৰু আৰু তুমি তাতে মানে ই কামুৰি দিলে তোমাৰ জ্বৰ উঠি যাব বোলে।
হয় হয়।
লগে লগে জ্বৰ উঠে বোলে।
তুমি খাইছা কিমান বাৰ?
মই তোমাৰ দুই তিনিবাৰে খালো। চাগে দুই দুইবাৰেই খালোঁ চাগে অ' একবাৰটো তোমাৰ এবাৰটো তোমাৰ এই এটা ফ্ৰেণ্ডৰ ঘৰত খালোঁ
অ'
আৰু এইবাৰ মোৰ পাপা আনিছিলে।
অঁ
এ সাপৰ তেজ বহুত থাকে তোমাৰ গম পোৱা নে?
হয় হয়, এইটো সাপৰ তেজ খিনি বা কেঁচাই খায়।
অ কোনোবা কেঁচা খাই অঁ এই তোমাৰ এই কিবা অসু চসু হ'লে
হয় হয়।
অ মানুহ খাই,
অঁ
অঁ, আৰু এই তেছত তাৰ ঔষধ টো বনে গম পোৱা তুমি?
ঔষধ গম নাপাও আজিহে গম পালো, অঁ অঁ
অঁ দিয়া ৰাখো দিয়া। হেল্লো'